হেল্লো।
হ হ।
মই ৰাসটো পাই আছো ন।
অ', অ, শুনি আছো ক?
অ', অ, মই বোলো আজি অলপ নেটৱৰ্কৰ ইছো দি আছো বোলো পোৱা নাই নেকি?
এই অ ৰেই বহুত দি আছে নেটৱৰ্ক ইছোঁ।
। বাকী মই বোলো এনে ঘৰতে বহি আছো, যিহেটো এবাৰ খবৰ খাতি সুধি লওঁ নেকি?
উম, উম, তাই ভালে কৈছে।
তই বাৰু টো একো অসুবিধা হোৱা নাই চাগে।
নাই নাই এনেই আছো।
অ', অ, অ, কি খবৰ?
ভালেই এ এনে আছো আৰু।
অহ, অ।
তই?
মই এনে নাই বাৰু মই এনে মানে। কিবা কিবি এনে খুচ কৰি আছো খুচ কাঢ়ি আছোঁ আৰু এনে এনেকে। গৰমত, ইমান গৰম দিছে।
উম।
কি বাকী লাইন যোৱা নাই দিনত এবাৰ গৈছিল কিন্তু আহিছি আৰু
আমা আমা বহুত যোৱা আ কৰিৰ আছে আৰে দিনত দুবাৰ তিনিবাৰ মান গুচি গৈছি কি কৰ উম যি গৰাম দিছি
উম সেনেকে ভালে খিনি অসুবিধা হয় গৰমত লাইনটো গুচি যায়
উম উম
অ বাকী মাহঁতে আছে
আছে আছে
অ অ আছে আছে ঘৰতে আছে শুই আছে এনে টিভি চাই
উম হম হম
চাহ তাহ খালি
খালো আগতে আছো তয়
অঁ অঁ ময়ো খালোঁ এই অলপ আগতে খালোঁ মানে খাই উঠি এনে ফোনটো মাৰিলো এবাৰ ভালকে মনতে পৰিল ফোনে কৰি খবৰে সুধিলো আৰু
উম ঠিকে কৈছ
উম বাকী এইকেইদিনটো কলেজো বন্ধ কি কৰি আছ ঘৰত
এ এনে আৰু কিনো কৰিবি ম'বাইল টি ভি এনকে
অ অ অ অ ঠিকে আছে ময়ো এনেই আৰু এনেকে মোবাইল টিভি গেম বাই ওলাই যোৱা খোজ কাঢ়ি আহা সেনেকুৱা যায় আৰু
চেম চেম
উম তাকে কি কৰি থাকিবি আমনি লাগি যায় ঘৰত তেনেকে বহি বহি
উম
উম তোৰ আমনি লাগিছে নে নাই
আমনিতো বহুত লাগচি এনে যি তি কৰি আছো
খোজ কাঢ়ি ওল ওলাই যাব লাগে আকৌ ঘৰৰ পৰা খোজ কাঢ়িব কাৰণে
সেইটো হয় কিন্তু আকৌ এই যিয়ে ৰ মানে হেৰি কিবা গোপ গোপিয়া এটা গৰম দি আছে না ঘামি জামি আহি যাওঁ
আৰু মানে গৰমটো বহুত বেয়া গৰম দিছে
উম আৰু দিবহে গৰম
হম
আৰু গৰম দিবহে
এইটো হয় কিন্তু
উম
অ অ বাকী পিছে ইণ্টাৰনেটটো আজিকালি নহ'লেও দাম টাইম নোযোৱা গৈছিনা
সেইটো হয় কিবা দাম বঢ়াব বুলি কৈছে
কি কয় এক ঘন্টাৰ কাৰণে আজি মোৰ কি কয় মানে ইণ্টাৰনেট নাছিল আৰু মোবাইলত ৰিচাৰ্জ নাছিলোঁ মই থাকিব নোৱাৰা হৈ গৈছিলোঁ।
এইটো এটা ভাল বিষয় কিন্তু আমি কথা পাতিব পাৰাকে হয়নে।
উম উম
তই কি ভাব
এইটো ভাল হয়।
হম মানে কেনেকে বা মানে এইটো বস্তু কেনেকুৱা এটা প্ৰয়োজনীয়তা হৈ গৈছে ন নহলে থাকিবই নোৱাৰি।
সেইটো হয় কি এ এডি এডিকচন টাইপৰ হৈছি আৰ
উম মানে মানুহৰ আভ্যাসত সোমাই গৈছে এইটো
অ অ
তাকে আজিকালি মানে অলপ যদি ইণ্টাৰনেট নাথাকে মানুহে থাকিব নোৱাৰিব মানে এনেকুৱা হৈ যাব আজিকালি
উম
তাৰে কিছুমানটো এ ন মানুহক এইটো মানে এইটো মানুহক এইটো কিয় অভ্যাসত পৰিণিত হৈছে কাৰণ দুটামান কচোন তই
এই আহ মানে আৰু একবাৰ ক কি কলি
মানুহৰ এইটো অভ্যাস যেন পৰিণত হৈছে এইটো কিয়া হৈছে
উম উম ত মানে বেছিকে ইউজ কৰা কাৰানে
তে ওপৰত আছেনাই পানী চাইছে নাই, পানী নাই চোৱা অ হেল্ল'
অ
উ কাৰেণ্টো যাব
নহয় মই কৈছো চা এটা বেছিকে ইউজ কৰা কাৰণে
আহ বেছিকে ইউজ কৰা আৰু অহ একিনি পাঁচ মিনিট ৰ চোন পাঁচ মিনিট ৰ, অ হেল্ল'
মানে হেৰি কি কয় টাইম টাইম টো পাছ কৰবা এটা মানে হেৰি হয় আৰু ই ইজি হয় এইটোদি
সেইটো হয় কিন্তু মানুহে আজিকালি মানে ইটো ব্যৱহাৰ কৰি কৰি ঘৰত বাহিৰ ওলাবই মানে বাহ গেম বাহিৰে খেলা খেলে মোবাইলতে খেলা খেলি থাকে
উম উম উম সটো হয়
আৰু এইটো ইমান এটা উম উম আৰু দৈনন্দিন জীৱন যাপন এইটো মানে বহুত মে প্ৰদ প্ৰভাৱ দিয় আছে এটো
উম
তই যদি ইটা এনেকুৱা কাৰণ কৈছ যোনটো এইটো মানে ঠিক কৰিব পাৰে এই এইটো ব্যৱস্থাটো
অ
উম্ আউটডৰ গেমছেম কৰিব পাৰি
উম বাহিৰা গতে বাহিৰা গতে খেলা মানে
অঁ অঁ আৰু এ ধৰি লও নিউজ পেপাৰ পঢ়া বা বেলেগ বেলেগ কিতাপ পঢ়িলও ভাল হবতে
অ তাপিছত
আৰু সেকে কি ক
অ সেইটোয়ে বাৰু সেইখিনিয়ে বাৰু মানে সৰুতে সৰুতে মানুহে আজিকালি মোবাইলতটো দি দিয়ে ন তে
অ অ সেইটো হয় অ মানে ব্যস্ত হ কাৰণে মই কিবা এটা বস্তু দিও দে এইটো কাৰণে আদিকচনত হেৰি পৰিণত হয়
অ এইটো মানে এইটোৱ অৱস্থাটো মানসিক কৰিব লাগে নহ'লে মানে বাহিৰত খেলা বস্তুবোৰ পাহৰি যাব মোবাইলতে খেলি খেলি চকুবোৰ বেয়া কৰি চকু মা ক মোৰ ম ম যাকে বাৰ বাকি তোক অ মানে মানুহে মোবাইলতে লাগি থাকে এই বন্ধুত্ব হয়তো নোহোৱা হৈ যাব হৈছে বন্ধুত্বটো
উম উম সেইটো হয়
উ মানে এইটো মানে এইটো ব্যৱস্থাটো যদি অলপ কমাব পাৰে যে তই কেনেকে কমাবি?
কে কেন্নাই কিয় মানে তই তই কচোন তই ক।
হয় অৱা মানে কমাব লাগিলে চাগে মানে সৰু তেওঁ সৰু ল'ৰাবোক মোবাইল চোবাইল দিয়ে ন সেইবোৰ অলপ বন্ধ কৰি দিব লাগিব।
অ' অ' সেইটো হয়।
আৰু মানে মানুহক মানে অলপ কিছুমান আহ কিছুমান মানে উম সামাজিক মানে অনুষ্ঠান পাতিবলে জনাব লাগিব যে ইটাৰনেট এইটো বেয়া এইটো ভাল এইটো বেয়া এইটো বেয়া সেনেকে জনাই জনাই গলে সেইটো মানে সজাগটা গঢ়ি তুলিব লাগিব আৰু সেইয়াই আৰু
কি কৈছে
ভিতৰৰ পশ্ৰন ত কি হব
এ মই মই কি ভাবো আহ মানে হেৰি আৰু মানে
তই সেনেকেও কৰিব পাৰ তই নিজৰ যদি ঘৰৰ ওচৰত সৰু সৰু ল'ৰা চলি আছে তত সিহঁতক সিহঁতক মোবাইল ফোনৰ সেই এই মানে উপকাৰিতাসমূহ কৈ পেলাই সিহঁতক সজাগ কৰিব পাৰো আৰু।
অ' অ'
অ' সেয়ে আৰু সৰু ল'ৰা ছোৱালী অলপ একো কবি আৰু।
ঠিক কৈছা।
উম
কত যাই আছা নি?
নাই নাই এনে খোজ কঢ়ি আছিলো বুলি কৈছো।
অ' অ'
উম কটাব লাগিব এনকেই।
নাই গাটো বে হৈ আছে কাৰনে যোৱা নাই।
অ'এই গৰমৰ কাৰণে হ'বও পাৰে। কালি প'ৰহি মানে ওলাবি তেনে হ'লে।
অ' অ' কাইলে যাম দে।
অ' কালি মই একে বাৰে লগ ধৰিম দে।
উম
বহুত যে লগ ব নাই না।
সেইটো হয়।
বাকীবোৰক মাতি দিম বাকীবোৰো লগ হ'ব অলপ।
উম কিবা কৰে সিহঁতে, কথা পাতাই হোৱা নাই সিহঁতৰ লগতো।
এমাহ মানে হ' ল লগে পোৱা নাই।
অ'দে।
অ স কিন্তু
আহিলে ভাল হয় সিহঁতো।
বাকী তহঁত মানে ফুৰিব যোৱা প্লেন ফুৰিব নগ'লে বন্ধৰ এক এমাহটোত।
নাই নাই অ নহয় গাঁৱত গৈছিলোঁ অ গাঁৱত গৈছিলোঁ। বেলেগ সেনকে যাৱা নাই। অ' অ' তই যোৱা নাছিলি?
আগষ্টত তোৰ মাতো আহি আ চাগি তইত ফনি আছে চাগে।
আছে আছে।
হা ক গিফ চিফ গিফ চিফ দিবা লাগিল।
গিফ চিফ এনেকে কি দিবি একো নেদিও।
কিয় একো নিদি তেওঁ আশাত থাকিব কিবা দিবি আৰু?
কি কলি হেল্ল' আৰে নিজৰ ইনকাম যেতিয়া হ'ব তেতিয়া দিম। নাই নিজৰ ইনকাম যেতিয়া হ'ব তেতিয়া দিম আৰু এতিয়া এনেকা একো নাই না।
সেইটোও হয় কিন্তু সেইটো এটা ভালখিনিৰ কাৰণ এইটো। কেইটা
উ
উম বাকী ঘৰত মা মায়ে কি ভাত বনাই আছে নেকি?
নাই বৰমাৰ কি বৌ হাতত দিছে।
অ বৌহত তাতে গৈছে কিবা কাৰনেই এনে গিছে
এনে
অ ঠিকে আছে মায়ও কিমান ঘৰত সোমাই থাকো
উম সেইটো।
দেই বাৰু মই অলপ ওলাই যাওঁ ৰ খোজ কাঢ়িবলৈ।
দে দে দে।
অ দে